অহ নমস্কাৰ!
নমস্কাৰ কি কৰি আছ? এ মই তোমাৰ ছাগলী খিনি চোৰিব ওলাই আহিছো।
অ একেই মই তোমাৰ এই গৰু খিনি নদীৰ কাষতে চৰাব আহিছো।
অ পিছে কেইটামান আছে তোমাৰ গৰু?
মোৰ আছে গৰু আছে তোমাৰ ত্ৰিশ জনী মান আছে।
অ গাখীৰ চাখীৰ পুৰা ব্যৱসায়।
উম উম মই ৰাতিপুৱাই ওলাই আহো দহটা মানত দহটা চাৰে নটা মানত পাঁচটা মানত যাওঁ এতিয়া চৰাই চৰা মানে। তোমাৰ গৈ আছো আৰু
আহ।
লাহে লাহে আৰু চাপৰি ফালৰ পৰা নি আছো।
উম মই চব ফিল্ড এখনতে বহি আছো ছাগলী কেইটা চব খাই আছো হ।
আহ। মোৰ তোমাৰ আকৌ এতিয়া মানে যাওঁতে যাওঁতে খাই খাই খাই খাই খাই যাওঁতে ঘৰৰ পোৱালৈকে পেট ভৰি যাব
উম এনেকে মই চ পি যাব টাইম নাপাওঁ যে সেইকাৰণে ইয়ালৈ লৈ আনিছোঁ আকৌ পথাৰত লাগি আছোঁ ধান খেতি কৰি আছোঁ যে কঠিআ পেলাই আছো।
অ মই তোমাৰ আমাৰো খেতি কৰি আছে মই সিফালে নাই মানে সিফালে দেতাহতে। আছে মই আকৌ গৰু লৈ এইফালে।
উম মই তোমাৰ দিনত তাতে আছিলো এতিয়া লাগি আছে বাৰু হাজিয় মানুহ কিন্তু নিজেও এতিয়া ছাগলীকেইটা থাকিল যে আকৌ সেইকাৰে ফিল্ডলৈ লৈ আনিছো।
অ মই তোমাৰ একেই আৰু কি ক'বা আৰু গৰু চো চৰাই থাকোঁ দিনটো আৰু সেনেকৈ দিন দুপ দিনকেইটা। টা গৈ আছে আৰু গৰু চৰু চৰাই মেলি।
উম একো নাই সেইো নাই চব কৈ থাকিব লাগে
উম তোমাৰ ৰাতিপুৱা ওলাই আহো আকৌ সন্ধিয়া গা পা ধুই।
গাখীৰ তুমি কেক কিমান খাওঁ ঘৰ মানুহত দিয়া
গাখীৰ তোমাৰ মই সদায় চল্লিছ লিটাৰকৈ দি আছোঁ।
অ ঠিকেই আছে।
তোমাৰ হোটেল কেইখন এখন দুখন। পাঁচখন হোটেলত মানে তোমাৰ অৰ্ডাৰ আছে যে পাঁচখনন হোটেলত সদায় ৰাতিপুৱা। দিওঁ পাঁচখনন হোটেলত। তাৰপিছত আবেলি আকৌ দুখন হতলৈ দিওঁ মানে আবেলি ইমান নোলাই মানে।
উম মইো সিদিনাখন তিনিটা ছাগলী বেচিলো বাৰু। তাৰপিছত আছে আৰু মোৰ সাতটা আছে পোৱালি চাৰিটা। ছাগলী কেইটা ঠিকেই ইয়াতো লাভ আছে বাৰু।
উম'। মোৰো তোমাৰ গৰু পোৱালি-ছোৱালী দিয়ে, পোৱালি দিয়া গৰুবিলাক নানো মানে তোমাৰ ঘৰতে মানে থৈ আৰু?
উম'।
আনিলে বেয়া আকৌ হেৰি মানুহৰ চকু-চকুৰ ওপৰত
অ', মানে চাপৰিতে আৰু ঘৰ আছে নেকি গ গোহালি?
নহয়, চাপৰিত আছে চাপৰিত এতিয়া পানী বাঢ়ি গ'ল যে। এতিয়া চাপৰিত নাবান্ধো মানে তোমাৰ ঘৰত বান্ধো মানে।
অ'। তপ নাও চাও আছে নে নদী পাৰ হোৱাৰ?
বহা ঘৰত মানে পানী সোমাই গ'ল যে সেইকাৰণে তাত যোৱাই নাই হেফলে মই এতিয়া গৰুখিনি তোমাৰ আজি দুসপ্তাহ তান হ'ল ই পাৰলৈ লৈ আহিলো মানে।
অ', মোৰ চাপল ধঢে জনা নাও বেলেগৰ নাৱত যাবলৈো বেয়া যে নিজৰ এখন কিনিম ভাবিছিলো ক'ৰবাত বনাই, ক'ত বনাই? নাই জানা নেকি নাও?
নাও এখন বিক্ৰী কৰিম বুলি কৈ আছিলে ৰখাচোন মই তোমাক খবৰ দিম দিয়াচোন।
অ', কথা পাতি মোক জনাবাচোন না ক'ত পাই?
অ', মই জনাম বাৰু তোমাক।
মানে এখন লাগে মোৰ নিজৰ দৰকাৰ হৈ আছে। এতিয়া বানপানী অহা দিনত নাও এখন দৰ্ক
নাওখন তোমাৰ লাগেই বাৰু তে হয়-হয় নাও এখন লাগেই তোমাক বাৰুতে। এতিয়া ব্যবসায় ম কৰা মানুহ চাপৰিত থকা মানুহ নাখন লাগি।
সেইটো এতিয়া বেলেগৰ নামত অহা যোৱা কৰিছো দিগদাৰ মানে মানুহতটো চব টাইমত দিব বেয়া
অ', আকৌ সি আকৌ কোনটো টাইমত যাব তাতকে তুমি
উম', অ', সেইটোয়ে দিগদাৰ হৈ যায় টাইমটো নিমিলে।
তোমাৰ নিজৰ থাকিলে এতিয়া চিন্তা নাই তুমি এতিয়া যাম বুলি কলে এতিয়াও যাব পাৰিবা। বা ৰাতি তোমাৰ মন গ'ল যাবলৈ ৰাতিও যাব পাৰিবা এনেই ৰাতি নাযায় বাৰু তে।
উম'-উম'। এইবাৰ বিহু চিজনতটো দেচোনা বিহু ছিনে বিহু মাৰিলে নাই?
বিহু মই তোমাৰ অ', বিহু এইবছৰ মৰা নাই মই মানে এইবছৰ তোমাৰ টাইমেই পোৱা নাই।
অ'-অ'। ঠিকেই আছে।
এ যাবও দিয়া নাই, এই বিহু যে মাজতে কিবা কেচ এটা হৈছিলে ছোৱালী এজনী?
অ', তেতিয়াবা ঘৰ পা নিদিয়া হ'ল সেকন্ড হাণ্ড।
ক'লে এইবছৰত যাবই নালাগে বিহু মাৰিবলৈ।
অ', পিছে হেৰি খানা এটা খাব লাগিছে। ছিলেহ আমি কেইটায়া।
ৰখা এয়া কি দিন দুুনীয়া চলি আছে অকন পানী-চানী বিলাক কমক।
হ'ব বাৰু মাজতে কালি পঢ়ি মানে আমাৰ এইফালৰ ল'ৰা দুটা মৰিছে নদীত। ভালুক পুঙত গৈছিলে নদীত খাত নিচা চাগে নিচাত জঁপিয়াই দিলে নদীত সাঁতুৰিব পাৰো বুলি। মৰিলে আৰু আজিলৈকে পোৱাই নাই লৰাটোক।
অ' ডেড বডি কি পোৱাই নাই নেকি? উম', মোকো মানে কয় তোমাৰ গৰু মূৰৰ চৰাবোৰ আহো যে। নদী চত নদী। যদি নানামিবি এইবিলাক কোৱা মই কৈছো এ নাই মই এইবিলাক নানামো পথাৰে চথাই মই চৰাই থাকো। আৰু এতিয়া পথাৰ হাত নথোৱা মানে এতিয়া আকৌ ধান চান খেতি কৰিছে আলি কিনাৰে কিনাৰে চৰাই থাকোঁ।
উম।
গৰু খিনিক চৰাই থ কি কৰিবা আকৌ গৰু খিনি ঘৰত থৰিলে তেয়া পেট নবহিব নহয় গৰুখিনি।
সেইটোয়ে বাৰু।
সেইকাৰণে আৰু কি কৰিবা আৰু সেনেকৈ চলি আছোঁ আৰু।
উম।
কি আহিবা গাখীৰ চাখি নিম বুলি কলে নিব পাৰিবা গাখীৰ দৈ।
দৈ বনোৱা ন?
দৈও বনাওঁ।
মাজত দৈ পেল হ'ব মই কাম সকম এটা পতা কথা আছিল মানে চিৰা দৈৰ। খুৱাম দৈতটো তোমাৰ পৰা আনিমগৈ দিয়া।
উ দৈতটো লৈ যাব পাৰিবা তুমি মানে দুদিন। তিনিদিনৰ আগতেই দৈ কথা কৈ দিবা, আমাৰ ঘ আমাৰ ঘৰত ডেইলি বনাই বাৰুতে এনেই বনোৱাত।
উম তেনেহ বেছিকে লাগিব নহয়। সেইকাৰণে অ দুদিনৰ আগত কৈ দিম দিয়া। পুৰা পানী চানী মিক্স নিদিবা হা মোৰ দৈ খিনি।
আকৌ দিম নেকি ন।
উম! মানে হয় একদম পুৰা গাখীয়ৰ দৈ লাগে
অ- একদম তোমাক পিয়ৰ দৈ দিম দিয়া একদম পোৱা ল কেলকো দৈ দিম দিয়া
অ ঠিকে আছে সেনে সেইকাৰে সেনে সেইকাৰণে কৈছো বাৰু পালচনী দিৱহাক দিছোঁ
এ তুমি দৈ খাই বেয়া পোৱা নে ভাল পোৱা মই বেয়া পাওঁ দৈ খা আমাৰ ঘৰত দৈ গাখীৰ কিমান থাকে মই খাই একদমেই বেয়া পাওঁ।
মই খাওঁ বাৰু গৰমত খাব লাগে ভাল।
মই বেয়া পাওঁ দৈ গৰু মানে তোমাৰ দৈ আমাৰ ঘৰৰ গোটেই দৈয়ে গাখীৰ কিয় গোন্ধই আৰু
উম! সদায় বনাই থকা হয় যে
অহ
পিছে খোৱা বোৱা ক'ত খালাং খাই পেলাই গৈছা ঘৰৰ পৰা?
নহয় তোমাৰ মই দুপৰীয়া টিফিন লৈ আহোঁ নহলে কেতিয়াবা এই আমাৰ ঘৰৰ ওচৰৰ ভাইটি এটা আছে সি আনি দিয়ে এতিয়া মানে মই আজি তোমাৰ সিয়ে আনি দিছে এই ৰাতিপুৱা তোমাৰ বনোৱা টিফিন লৈ আহিলে মানে দুপৰীয়া মানে হেৰি হৈ যায় বেয়া হৈ যায়।
অ- অ- হয় বাৰু অ এতিয়া গম দিন বেয়া- হৈ যায় আৰু খাব বেয়াটো ঠান্দা হৈ গ'লে অহ
সি আনি পেলাই দিয়া টিফিন আজি তোমাৰ হেৰি দি মাছ দি পঠিয়াইছিলে। তোমাৰ মাছ বিলাহী এনেকুৱা বনাইছিলে
উম! বিলাহিত তেঙাটো কাই মানে
আহ দি খালোঁ আৰু
বাকীখন অ আজি বজাৰো আছে ন সন্ধিয়ালৈ এপাক বজাৰ যাম বুলি ভাবিছোঁ খাই এতিয়া গৰুখিনি পুতুকতে নিলে বাৰু পুতুক আকৌ বান্ধোতে বহুত টাইম লাগে গৰু ধেই যে।
উম! উম! বজাৰ এই -এইখন বজাৰ বৰ দাম লই আমাৰ ইয়াত ইমান নকৰিবা উম, তোমাৰ সেইফালে টাউনৰ বজাৰখন যে মঙ্গলবাৰে হয় তাত তাপা আনিবা। অহ, কাইলে- কাইলেও এখন আছে নহয় দেওবৰীয়া বজাৰ।
কাইলে তোমাৰ শনিবাৰ নেকি?
অ-অ শনিবাৰ ন পৰহিলে দেওবাৰ।
উম, এনেই আমাৰ চিন্তাতো সদায় বজাৰ বহে কিন্তু দাম বহুত চিন্তত
উম, এইফালে তোমাৰ
এই আৰ্মি বিলাকে বহুত আৰ্মি বিলাকে বহুত দাম -দাম বস্তু দি নিয়ে যে সেইকাৰণে আমাৰ গাঁৱলীয়া মানুহ বিলাকে মানে কিনিব মানে আফচোচ কৰে মানে
উম
এনে আমাৰ চব্জি এইবাৰ কিনা নহয় এইবাৰ তোমাৰ এইবাৰ খেতি ইমান নকৰিলে যে মানে তোমাৰ জি
মই লগাইছিলোঁ তোমাৰ ভুল ওলালে কিন্তু ইমান বেচিব নোৱাৰিলোঁ এইবাৰ। ঘৰত খাওঁতেই গ'ল
এইবিলাক বিজনেছ কৰিব লাগে এইবাৰ এইবছৰতো যাওঁক হি বছৰলে ভালকে কৰিব লাগিব আলু- চালু তোমাৰ হেৰি জিকা ভোল -চোলবিলাক লগাব লাগিব। এনেই খৰালি দিনৰ ৰচুন, আলু, তোমাৰ এইবিলাক লগাম বাৰু
ৰচুন আছে নেকি ৰচুন অলপ লাগিছিলে মানে মোক?
ৰচুন আছে ঘৰত তোমাৰ।
ঘৰত তোমাৰ মায়ে কৈছিলে সেইদিনাখন ৰচুন অলপ লাগে বুলি।
ৰচুন আছে ঘৰত তোমাৰ ৰচুন
ঐ' ৰিয়েলি কচোন সঁচাই ৰচুন আছে নেকি?
অহ, আছে অহ।
লাগিছিলে মানে মায়ে মোক সেইদিনাখন কৈছিলে। মই তহঁতৰ সেইদিনাখন যে নমাইছিলো মনত আছে মানে।
অহ, ৰচুন আছে ঘৰতে আছে অহ।
এক হ'ল গৈ নে পুৰা খাব পৰা? অ', এক কেজি জানো মাক সুধি ল'ব লাগিব কিমান লাগে। ক'ম দে পাছত। বেয়া গৰম দিছে। গৰম কেনে পৰিছে তোমাৰ ঘৰৰ ফালে?
ক'বা মই কাটা গিঞজি এটা পিন্ধি হাফ পেণ্ট এটা পিন্ধি গৰু চৰাই আছো।
ম'হে খাব।
এ' নাই ম'হে নাখায় বাৰু তে তোমাৰ এইয়া কি কৰিবা আৰু। পথাৰত এতিয়া পথাৰত আমাৰ ঘৰৰ ওচৰত মানে ডাঙৰ পথাৰখনত আছে যে পথাৰৰ কিনাই- কিনাই চৰাই আছো এতিয়া চাপৰিৰ পৰা আহিলো মানে এতিয়া আহি আছো লাহে -লাহে আৰু।
উম, মই ফিল্ডত
যাহ-যাহ এইয়া গৰুখিনিয়ে গাড়ী আহিছে যে বহুত দিগদাৰ কৰিছে মানে ৰাস্তা ৰাস্তাৰ মাজত, ঘূৰ- ঘূৰ- ঘূৰ।
উম উম
এ' গৰু দুজনী মান বিক্ৰী কৰিব লাগিব মানে তোমাৰ এই তোমাৰ গাঁৱে- গাঁৱে ৰাশি দিব লাগে যে।
অ', কোনোবাই আছেনে নে তুমিয়ে দিয়া গাখীৰ চাকি?
গাখীৰ মই দিওঁ কেতিয়াবা সময় পালে।
অ',
তাৰপিছত এতিয়া আছে পোৱালি এটা আছে বাৰু তেনে ৰাখি থোৱা পোৱালি এটা। আমাৰ ঘৰ ওপৰে পুটকাই নামৰ পোৱালি ল'ৰা পুটকাই।
অঁ অঁ ঘাঁহ চাহ বিলাক ক'ত কাটি আনানে পানী দিনত কাটা? তা'ত এ' আমাৰ এইফালে আগফালে বহুত- দীঘল দীঘল ঘাঁহ অলপ আছে লাগে যদি পঠিয়াই দিলে হ'ল।
অঁ এদিন টেম্পু এখন লৈ পেলাই তাক মই- পঠিয়াই দিম দিয়া। অঁ সি তোমাৰ এইয়া আমাৰ গাখীৰ চাখি দি আছে তাকো মই বাইক এখন লৈ দিম বুলি ভাবিছো গৰু দুজনীমান বিক্ৰী কৰি- পেলাই।
কি অঁ সেই লৰাটোক বাইক তোমাৰ তোমাৰখন কি হ'ল?
মোৰখন তোমাৰ আছে বাৰু দেই নহয় তাৰ সি মানে মোক মানে তুমি মই- কেতিয়া পৰা গৰু হেৰি কৰিছোঁ যে- তেতিয়া পৰা মানে সি মোৰ লগতে আছে তাক মই পইচা পাতি দি থাকো। অঁ তেতিয়া পৰাই আছে। তাৰপিছত আৰু তাক মোবাইল এটা সেইদিনাখন মাজতে লৈ দিলো।
কি' মোবাইল লৈ দিলা?
হেৰি এই হেৰি এনড্ৰইডে মোবাইল এটা লৈ দিলো।
অঁহ অঁহ।
হেৰি পৰিলে তোমাৰ সাতচল্লিছ হাজাৰ নে কিমান পৰিছিল।
অঁ ঠিকেই আছে। ইমান দামী মোবাইল লৈ দিলি?
এ' কি ক'বা আৰু আমাৰ নিজৰে লাগে যে তোমাৰ সেইকাৰণে। মানে সি গৰু চৰু কিবা এটা হলে সিয়ে চব কৰে মই পথাৰলে ওলাই গুচি যাওঁ যে গৰুলৈ তাৰপিছত কিবা অমুক নাথাকিল বুলি কলে সিয়ে যায় যে কি ক'ব এইবাৰ তাইক মানে তোমাৰ বাইক এখন শ কৈ আছে মানে দাদা মোক বাইক এখন লাগে বুলি বা তাক লৈ দিম
ভালে কৰিছা লৈ দিবা এখন লাগে বাৰু গাখীৰ চাকি অনা নিয়া কৰিবলৈ
সেই তাৰ ভায়েক এটাও আছে ভায়েকটোকো এইবাৰ
কিনাে কৰি
ই খেল চেলি ই মানে ইমান ধান্দা নাই তাৰ পঢ়া শুনা তাই এইবিলাকে আউ তাকো মই গই চা গৰু চাৰিজনী তাৰ নামত দিম বুলি কৈছো দিয়া হ'ব দিয়া ন তেতিয়াহলে মই মানে গৰু চৰু লৈ গৈ আছো